হেল্ল'
অ কি কৰিছা
তই পঢ়ি আছিলো তুমি কি কৰিছা
মই অকমান চাহ একাপ খাই পেলাই বহিছো আকৌ ভাতৰ কাৰবাৰ কৰিব আছে
উম কি বনাবা ভাদজী
ভাত তাকে এতিয়া এওঁ সে ৰুটিহে খাম বুলি কৈছে
আহ
এতিয়া কি কৰো ৰুটিকে কৰিম মাংস এনেে চ বিহে খাই
মজা
আহা দেৰি হয় নহয় আকৌ আহি পোৱা পাছতহে সিদ্ধান্ত হব আৰু ৰু কি হ'ল ঘ খাইটোো
মই পঢ়ি আছিলো অকমান ব্ৰেক লৈছো
অহ অকমান বেগ ল'বও মন যায় ন হয় খৌ
তই গাটো কেনেকুৱা
গ অ অ অ আছে দিয়া মোটামুটি ইমানো ভাল নহয় গা বিষ বহুত গৰম দিছে আজি বহুত গৰম বহুত অ সন্ধিয়া অকমান গা ধুলো ধুই পেলাই আকৌ চাকি বন্তি লগালো যে গা যে ধুইছো যেন পানী ঢালিয়েই থাকিম এনেকুৱা লাগিছে
মই গা ধোৱা নাই মোৰ ভয় লাগে মানে চৰ্দি হৈ আছে
অ মোৰো অশান্তি হয় বাৰু কিন্তু গৰমত মানে ইমান গৰমত মানে নধলেও নহয় মানে ইমানেই ঘামিছো মই আজি
উম
এতিয়া অৱশ্যে ধুকগাতটো ধুই দিওঁতে মোৰ ধুই পেলাই যে চাগে শমন্তি দিয়াৰ পাছত এতিয়া অকমান গাটো মানে সেই ভ ৰাাটবেলাতকে দুপৰীয়াতকৈ ভাল লাগিছে আৰু নাই, অকণো নাই অ বতাহ।
ত কোনো নাই
সয়টো লাই
ইমান বা আ কষ্ট পাইছো বহুত মানুহ চবেই পাইছে বাৰু আজি ৰাইজে ছবি পাইছে আজি জানো থাৰ্টি ফৰ ফাইভ মানে তেনেকুৱাই হ'ব চাগে
বেছি হ'ব নেকি তাতকে
তাত
বৰষুণ কেতিয়া দিব জানো ৱেডাৰটোকে চাইে থকা যায় উ এই এক দিন দেই তাৰ পিছতহে বৰষুণ আছে হ'বলা
এসপ্তাহটো ৰ'দে দিব না
অ
অ দ দিয়া সেয়া ৰ'দ দিলে ৰ'দেই দি থাকে বৰষুণ দিলে বৰষুণেই দি থাকে নহয় নেবাও? অ চামান হে হে এতিয়া মায়ে কি কৰিছে
আছে ভাত বনাইছে
আৰু বনালে বনাই অ অ অকমান দেৰি হয় খুৰা দেৰি যে
চো চো সেইটোয় পাচেল কি কৰিছা এতিয়া কেজ কি কৰি আছা শুই আছা
নাই নাই মই অকমান চাহকাপ খাই পেলাই অকমান আৰাম কৰিছো বহিছো মানে
উম উম
তেতিয়াই তুমি ফোনটো মাৰিছা
কোহো কোহো
ছি
তাকে একদিন যে কেনেকে ক্লাছ কৰিব যাম তাকে ভাবি আছো।
উম এইদাল গৰমত অ দিয়া
মূৰতে লৈ হাইৱেদি গৈ থাকিব লাগে
অ ৰদ দাল সেইখিনি সময়ত তোমাৰ ক্লাছৰ সময়তয়ে সেইটো
একে এটা ডেৰটা বজাত ই
অ
উপ উপায় নাই
ছাতি লোৱা নে তুমি
নাই ছাতিটো লওঁ কিন্তু মই স্কুটি লৈ যাওঁ যে
তুমি ইছ স্কুটি লৈহে যোৱা অ সেইখিনি সময়তো সেইফালে বেলি টো ন ইচ
কিয় মোৰতে মানে কিবা হৈ যোৱা যেন লাগে সেই দুই তিনি মিনিটত
হয় কেইমিনিট লাগে
গৈ পাকে লাগে চাৰি মিনিট
অ ওচৰতে ন
অে
সে
টাইমটো বেয়া হ'ল যে সেইটো টাইমত
উম
আও ফৰ লাইনত আও গছ গছনি বুলিবলে নাইয়ে
নাই এই কাষে কাষে ৰাধা চূড়া কৃষ্ণচূড়া ফুলি আছে দেখি ভাল লাগে কিন্তু উম বহুত চলুলিছে আৰু মানে এইকেইদিন চচিয়েল মিডিয়াতো দেখাই আছে যোৰহাটৰ পৰা যোৰহাটোক গুৱাহাটী ৰোডত ৰ'দটো মানে হাইৱে ৰোডটো চবকে এবাৰ চাব দিছে গৈ চাব দিছে এইকেইটা সময়ত যিটো মানে ধুনীয়া হৈ থাকে ৰাধাচূড়া কৃষ্ণচূড়া গোটেই বাটটো গ যোৰহাট মানৰ পৰা একে গুৱাহাটী মানলৈকে গোটেই ৰোড টোতে আছে ন চাৰিওফ
বৰ ধুনীয়া লাগে অ
বহুত ধুনীয়া লাগে দেখি মই এইকণতে অনুভৱ কৰিব পাৰিছো এইকণ এইকেইদিন কলেজ যাওঁতে গোটেই দুইটা চাইডে হাইৱে যদি একে যোৰহাটৰ পৰা আৰম্ভ হৈছে সবতকে ধুনীয়াটো লাগে গোলাঘাট এই কাজিৰঙা সেই ৰ'দ শিনিয়ানে
অ ধুনীয়া লাগে বৰ ধুনীয়া লাগে উম আৰু সেইখিনি যেগা অলপ ঠাণ্ডা ঠাণ্ডাও ভাৱ এটা আহে ন
এতিয়া শুনিছো কিবা এখন বনাই দিবি অ মানে এইপিনে হেৰিয়া পূৰা জখলাবন্ধাৰ পৰা একেবাৰে কাজিৰঙা পাৰ হৈ যাতে এইখিনি শ্বৰ্টকাটতে ল'ব পাৰি ডিষ্টেঞ্চটো এনেইতো আপাৰআছাম ইমান দূৰ নহয় কাৰণ কাজিৰঙা খন পাৰ হওঁতে শ্লৌ যাব লাগে ন তাতে লাগি যায়গে, আঢ়ৈ ঘণ্টা কেইটামান তাতে গুচি যায়গে, তাতহে ছবতকৈ বেছি টাইমটো লৈ লয়। বাকী দেখোন একেবাৰে চমু তে সেইখন মানে এখন বনাই দিব বুলি কৈছে ওপৰেদি কিবা এখন। তেতিয়া একদম চৰ্টততে হৈ যাব। জীৱ জন্তুৰ প্ৰব্লেম নহয়।
মানে ফ্লাইঅভাৰ টাইপত নে কি?
এখন অ বনাই দিয়াৰ কথা কৈছে। কেতিয়া কৰে, কৰিব। এ চাগে সেয়া আৰু।
কৰিব কৰিব কাৰণ ইমান কাম কৰিছে ন।
উম সেইটোৱে।
বহুত কাম কৰিছে ৰাস্তা ঘাটৰ দলং চলং এনেকে। আৰু বিশেষ এই যে মেডিকেল কলেজতো কেইবাখনো হ'ল ন, আগতনো কেই দুখনৰ আগততো এই তিনিখনেই আছিলে। উম
ভালেই বাৰু কাম কৰিছে। সেইটো মানিব লাগিব।
আগতে ৰাস্তা, আগতে ভিতৰৰ ৰাচ কিমান বেয়া। এতিয়া সেইবিলাকো ভাল হ'ল ন ধুনীয়া হল। উম
ভাল মানুহবোৰ আছে। কিন্তু বেয়া মানুহ বহুত আছে তাৰ।
বেয়া মানুহ বহুত আছে অ' অ'।
হে
অ' দিয়া।
অ বাৰু চবতে থাকে ভাল বেয়া দুইটা যেনিবা।
মিক্স ভালতো থাকে কাৰণে বেয়াটো
এইটোৱে, এইটোৱেই। যেনেকে সুখ সুখ দুখ দিন থাকিলেতো ৰাতি হয় ৰাতিৰ কাৰণেতো দিন হয়। সেইটো নহলে সেই শব্দটোৱে দেখোন মূল্যবিহীন হয় নে নহয়?
এক
হয় হয় কথািল
আহ
দেউতো ভাল ন
আহ ভাল আজ যি দেউতাৰ মানে গাতটো বেয়া যে দেউতাই দুদিন খোজ কৰেঢ় দুদিন ন কৰে কালি দুদিন কৰা নাই আজি আজি পুৰা গৈয়ে আছে মানে
অ তাৰমানমানে হেনো যোৱ কেইদিনৰ জাম বিলাক
অ যাম ো একেলগে ওলাই যায়
উম
সয়াাই দিনত ভালকে ভাতে নেখালে দৈহে খালে এতিয়াহে খাম বুলি কৈছে মায়ে বনাই আছে আৰু
আহ দহি সেইকাৰণে দুৰ্বল হৈ গৈছে কৰ'ৰবাত ো ভালকে খাব নোৱাৰে ভাত গ'লে নৰক খাদ্্যতটো ভালকে খা না ভালে কেনেকনো আৰু
মই আকৌ এইকেইদিন অকমান কথাকেইটাও ধুনীয়াকে টক টকাই আছিলে কেইদিন ভালে আছিলে তজি প বেয়াতে কিন্তু এইকেইদিন মই অকণ ভাল দেখিছোঔধৰ কাৰণেইেকি নাজানো দেই অ মানে মই সকাৰণে বেছিকেও কোৱা নাই বোলো নাই নকওঁ একো কিন্তু মই মানে দেখিছো মানে হাঁহি ফূুৰ্তি কৰি আছে এনেইতো একদম কথা কব মন নকৰে হয় অ হয়
এ দেহাাতটো দুৰ্বল যোয় মানে দেহাটো দুৰ্বল হলে কাৰো মাত যেন নুশুনিম এনেকুৱা লাগে আমাৰ এতিয়া বেমাৰ এটা হলে ন কাৰো মান ন শুনি তেন তাল খাই গৈ থাকিব বুলিনেকুৱা লাগে যেন ক ভাও নকম হয় দিয়া সকলোৰে সৰুৱই
ঔষধ খিনি যে মই মানিছো ওচৰতে চব শাক চব বস্তু আছে মানে চব পাত চাত বোৰ শুকুৱাই থৈছে তেওঁ কম চাগে অধ্যয়ন কৰি কম এইবোৰ
তেওঁ বহুত ৰিচাৰ্চ কৰা মানুহ খেজি জগৰাকে হেৰি মোৰ শিক্ষিত মানুহ বোলে মানুহগৰাকী
উম নাই তেওঁ বহুত কথা জানে তেওঁৰ কথাতে গম পাই ভিডিঅ' চাই কিন্তু এতিয়া কিমান গোটাইছে কিমান বস্তু গোটাইছে আৰু আচলতে অৰুণাচলৰ জেগাত এইবোৰ বস্তু পাবলৈও ভাল ন
পা ব লগ ভাল পাব লগ ভাল আৰু ৰাইজৰো উপকাৰ হৈছে ন। ভাল হৈছে ভাল হৈছে বহুত লোক মানে উপকৃত হৈছে কিন্তু মই খবৰ পাই আছো, তেখেতৰ ঔষধটোৰ পৰা অহ হওঁক
ভ ল
হয় দিয়া
এতিয়া অকমান পঢ়িম আৰু পঢ়ি শুই থাকিম আজি একো নাখাও
আজি নোখোৱা কিয়?
নাই আমাৰ ডাইট কৰিব লাগিব আজি নাখাও
অ ইমানো শকত হোৱা নাই দিয়া
নাই নাই মোক আগৰজনী হ'ব লাগিব মানে তো ষোল্ল ঘণ্টা ডাইত কৰিম দেইলি নাই নাই মই মাজতে কৰিছিলো নহয় ডিব্ৰুগড়ৰ পৰা অহা পিছত গা বেয়া হল কাৰণেহে, এতিয়া আকৌ কৰিম। আৰু এনেও গৰমত খাব মন নাযায় ভালেই পানী খাই খাই থাকিম, পানী আৰু দৈ খাই খাই থাকিম, মই অথনি টিউশচনৰ পা অহা পা এতিয়ালৈকে কে মই দুবটল পানী খালো, দুই লিটাৰ পানী খালো
ভাল কথা ভাল কথা উম বাৰু পঢ়া যদি নহলে হ'ব দিয়া ন
দিয়া হ'ব দিয়া হ'ব দিয়া